প্ৰনামিকা। হেল্ল'। হেল্ল' অ কি কৰিছা আছা? কি কৰি আছা? ম এ আছো ইভিনিং খালা চাহ ব। নাই খা এইদ উঠাই দে উচল।
খালানে?
অ খালো খালো চাহ আৰু কি খালা হেভি একো খোৱা নাই?
অ খালো মেগী খালোঁ।
অ আচ্ছা আচ্ছা।
তুমি?
আৰু এতিয়া কি কৰি আছা? পঢ়ি আছিলা?
অ', পঢ়ি আছিলো, এছাইনমেণ্ট
অ', অ', অ' এচাইনমেন্ট অ'।
অ', অ', তুমি কি কৰি আছা এতিয়া এনে?
মই এনেই আছিলোঁ ৰ'বা, এনে বহি ৰিল স্ক্ৰল কৰি আছিলোঁ, হা হা।
অ', আচ্ছা।
বাকী আৰু কোৱা, হা হা হা, কৰো কৰো, ইমান নকৰো, বাট কৰোঁ।
আচ্ছা।
অ', তুমি কৰা?
কৰো আৰু ফেচবুকটো ইমান ইউজ কৰা নাযায়। ইনচটাগ্ৰাম যিমান
অ', ইনষ্টাটা এইটোয়েই অ'। বাকী ফেচবুকত কি চোৱা? ভিডঅ' চিডঅ'।
ফেচ হা, এই ৰিলছ বোৰে চাওঁ আৰু তাতেই, ভিডিঅ' আৰু আহে যে, মুভি চুভি অলপ চলপ আহে যে চৰ্ট।
অ', অ', অ', ইয়াৰে ফোন কৰছে
বাকী বেলেগ এনে চোৱা নাযা
নাযায়, অ', অ'। মই ফেচবুকটো কি হয়? বেচিকেলি মই ফেচবুকটো এই চাওঁ, মানে ফেমিলি মেম্বাৰ আগৰ নাইনটিচৰ মানুহবোৰতো, বহুত আগত নাইনটিচৰ মানুহবোৰতো চবে ফেচবুকে ইউজ কৰা আছিল, ইনষ্টা, অ', ত' সেইকাৰণে মই কেতিয়াবা খুলোঁ আৰু চাও যে, অ', বহুত দিন মূৰত দেখা পাওঁ মানে আগৰ মানুহবোৰক সেইটোৱেই, সেইটোকাৰনে।
আমাৰ এতিয়া, আমাৰ জেনেৰেচনৰ বিলাকতো চবেই ইনষ্টাই ইউজ কৰে দিয়াচোন। ফেচবুকতটো আগৰ, অল্ড জেনেৰেশচনৰ বোৰ ইউজ কৰি থাকে। সেইকাৰণে আমাৰটো বেছি ইউজ কৰা নাযায়েই।
নাযায়, অ', কিন্তু আৰু এটা বস্তু চাবা, বহুতে কিন্তু আজিকালি আমাতকে বেছি, মেৰিড উমেনছ কোৱা, মেন কোৱা, সিহতৰেই বেছি
অ', হা হা, আমি আৰু জেন জি বোৰে এইবিলাক চোৱাই নাযায়, হয়নে?
অ', অ', সেইটয়েই, এতিয়া নাইনটিজ বোৰে বেছি এক্টিভ হৈ গৈছে, আমাৰ জেঞ্জিবোৰত
হা, হা হা, আমাৰ জেঞ্জী বুৰেটো ডিপ্ৰেচনতে থাকে, হৰৰজ
ডিপ্ৰেছনতে, ডিপ্ৰেছনতে থাকে, অ', টুৱেন্টি ফ'ৰ ইনটু চে
উম, হা, মানে পঢ়া, চঢ়া লৈ টেনচন থাকে নহয়।
উম। সেইটো সিমান এটা ফেচবুক দেখা নাযায়, বাট চাওঁ কেতিয়াবা কেতিয়াবা ভিডিঅ' চাওঁ, বা চিৰিয়েল চাওঁ।
অ'। চিৰিয়েল বোৰ দিয়ে যে তাতে আৰু মুভিবোৰো দিয়া হা যে দিয়ে সেইবোৰ চোৱা নে মুভিবোৰ?
হেল্ল'। আৰু কোৱা
আহ মুভিবোৰ চোৱা নে নোচোৱা তাতে?
না মই মুভি বেয়া পাওঁ। ইমান এটা মুভি চোৱা নাযায়।
আচ্ছা। তাতে যে এনে নিউ নিউ মুভিবোৰ দিয়ে হা নাই চোৱা তুমি চাইছা?
নাই চোৱা। চাম বুলি ভাবিছো, ভাল হৈছে বোলে
অ' তাকে শুনিছো মই বহুত ভাল হৈছে
অ'।
টাইমো পোৱা নাই নহয়, টাইম পালে চাম আৰু কালিতো চানডে কালি চাব আৰু। ঠিক নাই। উম।
আৰু কোৱা ডিনাৰ কি বনাবা? আজি ৰাতি ডিনাৰ কি বনাবা ডিনাৰ
অ' দিনাৰ, মায়ে ঢেকীয়া আনিছে ঢেকীয়াকে খাম আৰু, আৰু দালি তেনেকে ভাল
অ', অ' সেইবোৰে ভাল ইমান গৰমত চিম্পল লাঞ্চে বেটাৰ।
হা হা এ তেল চল খাবলে মনে নাযায়। গৰমত উম আলু পিটিকা হা তেনেকুৱা খাই ভাল লাগে। হা মোৰো চেম। মই মানে ইমান অইলি মানে ভাল নাপাওঁ। বইলিং টাইপ তেনেকুৱা ভাল লাগে, আৰু বইলিং চইলিং খালে হেল্ডিও থাকে। থাকে ন।
অ' স্কিনো গ্ল' হয় বা স্কিনৰ কাৰণেও ভাল। হেল্থৰ কাৰণেও ভাল।
অ' হেল্থৰ কাৰণে অইলি খালে আৰু ফেট চেট হয় বহুত বেমাৰ চেমাৰ হয়। অ' অইলি ইমান নাখাও উম।
মই আগতে মানে যেতিয়া ক্লাছ টেন, নাইনত আছিলো তে তেতিয়া মানে এক ভাল লাগে মানে ইভেন এতিয়াও ভাল লাগে ফাষ্ট ফুডটো ত' চবৰে ভাল লাগে। এতিয়া মানে গম পোৱা যোৱা নাই ফাষ্ট ফুড খালে অলপ অলপ হ'লেও নেগিভিটি হ'ব বা বডিত হেল্থৰ প্ৰব্লেম হ'ব বা তোমাৰ অ' লাইক চৰ্বি হৈ যায়। চৰ্বি হ'লে ন কিমান প্ৰব্লেম ৱেট গেইন হয়। সেইকাৰণে
কৰিব লগা হৈ যায় আৰু।
এভইড কৰিব লগা হৈ যাব। অ', অ'। মানে লাইক মনৰ পৰা কয় যে খা বাট নো নিজে যেতিয়া চাও নাই, নাই, নাই বডিটো মেইন।
এনেকে কৈ কি নাখাবি নহ'লে হেল
নাখাবি অ', হেল্থ বাঢ়িব বা বেমাৰ ফ্ল' হব।
হা। উম আগৰ দিনত মানুহবোৰেতো এনেকয়ে খাইছিলে বইল চইল শাক
আগৰ দিনৰ মানুহ অ', আহ, এইটোৱে সেইকাৰণে আগৰ উম। সেইকাৰণে একদম আগৰ মানুহবোৰ আছিলেও সেনেকুৱা তন্দুুৰুষ্ট।
হা হা। এতিয়াতো চাবাচোন আমাৰ, আমাৰ এ- ইউং এজাৰ এজৰ ল'ৰা-ছোৱালী বহুত বেমাৰ-চেমাৰ হয়।
বেমাৰ হৈ যায়। আমাৰ এজৰ ছোৱালী কেইটা অ', ফাষ্ট-ফুড বেছে আৰু চোৱা, ফাষ্ট ফুডোতো এনেও বেয়া আৰু তাতকে বেছি বেয়া কি হয়, তুমি কিমান দিনৰ তেল সিহঁতে জমা কৰি কৰি বনাই থৰি আমি চাব যাওঁ। সেইবোৰ আৰু বেয়া।
অ'। জমা কৰি কৰিটো সেইটো তেলটোতে বনাই থাকে, খাই থাকো আমি।
বনাই থাকে খাই থাকে, অ', সেইটোয়ে আমি, অ', সেই, সেই কিবা, বহুত টেষ্টি ঘৰত ফ্ৰেছ বনালে সেইটো একদম টেষ্টি নহয়, আমি মানে এনেকুৱা হৈ গৈছে আমাৰ হেৰি
হা, হা। এইটো একচুৱেলি মানে মেণ্টেলিটিৰ ওপৰত আৰু। আমি ভাবো যে টেষ্টি লাগে অ', সেইটো খাই, খাই মানে মুখত লাগি গৈছে আৰু কিন্তু ঘৰৰ বস্তু মুখত নালাগে।
নালাগে অ', সেইটো যিমানে ভিটামিন খোৱা যিমানে তুমি ভাল মানে প্ৰটিন নহওঁক কিয়? বা ষ্টীল নাই বাহিৰৰ বস্তুটোৱে টেষ্টি।
অ'। আজিকালি এনেওঁ মানে হেৰিতে দেখাই থাকে ন, বাহিৰা বস্তু খোৱাবোৰে দেখাই থাকে। ভিডিঅ' বোৰত ৰিলচত ত', সেইকাৰণে চবৰে সে তেৰে মন যায় আৰু খাবলে।
মন যায় সেইটো উম'।
উম'। আৰ মাথাত মানে সেইটোয়ে সোমাই গৈছে যে ভিডিঅ'বোৰত চাই চাই এইটোও টেষ্টি হয়, এনেকে তাক মানে এবাৰ ট্ৰাই কৰিব লাগিব, কেনেকুৱা টাইপ হয়।
অ', লোকে, আজিকালি তোৰ চ'বতে লোকেশচন দি দিয়া, যে ব'ল যায় কি টাই কৰি আহো, কি- ভাল, ভাল হ'ব এইটো তাতে এইটো পায়, সেইবোৰৰ কাৰণে বেছি- কি হ'ল, আজিকালি মানুহৰ আৰু একচুৱেলি টাইম এজ যিমান চোৱা যাই আছে মানে।
তাকে সেইটো কাৰণে মই ইমান নাখাওঁ, বাহিৰা বস্তু ভাল নাপাওঁ।
সেইটোতো বাহিৰৰ বস্তু এনেও, ভা- এনেও বেয়া, এনেও বেয়া যিমান টেষ্টি হ হয় আৰু এটা সেইবোৰ বস্তু এনেও বেয়া, যোনবোৰ বস্তু কাৰণ।
হা, হা। যেনেকে তিতা বিলাক
তিতা, অ', না- তিতাটোতো সেইটো কিন্তু তোমাৰ এড-স্কিনত কাৰণে ভাল, নিমপাত খোৱা বা ফেচৰ কাৰণে ভাল, স্কিন ফেচ এইবোৰৰ কাৰণে ভাল, ষ্টীল
হা, তিতাটো খালে অলপ গেছৰো প্ৰব্লেম হয় কিন্তু।
উম', উম', উম'তিতা খালে গেছৰ প্ৰব্লেম হয়, হয়।
হুম', হুম'।
বাকী আৰু আজি অ', হেৰি, কি অ' ভণ্টি নাই?
অ', ভণ্টি নাই, এনেই ওলাই গৈছে ফুৰিবলে। গধূলি ওলাই যায় ন। উম' তুমি যোৱা নাই নেকি এনে ওলাই?
নাই নাই এই গৰমত ক'ত যাবা, মই ৱদাৰ এই ক'লো বাহিৰত চালে মই মাথাটো গৰম হৈ যায়, যিয়ে বাপৰে।
হাহা, অ' নাই গধূলি টাইমত অকমান বতাহ দিয়েটো ত' ঠাণ্ডা ঠাণ্ডা ভাল লাগে তেতিয়া।
ঠাণ্ডা বতাহ ঠাণ্ডা বতাহ, দিয়ে কিন্তু কেতিয়াবা চোৱা বৰষুণ দিলেও, বৰষুণ দিলেও এটা গৰম ভাৱ লাগি থাকে মোৰ
অ', অ' গৰম ভাৱ এটা থাকে হা, আজিতো দিনতটো সেনে কোৱাই আছিলে ৰ'দ নাছিলে বাৰু ইমানকে, কিন্তু গৰমটো বহুত আছিলে বাহিৰত।
সেইটোৱে অ'।
উম, তুমি কোনটো ৱেডাৰ বেছি ভাল পোৱা গৰম নে ঠাণ্ডা?
এ মই বৰষুণে ভাল পাওঁ, ৰেনী ৰেইনী চিজনে ভাল পাওঁ মোৰ।
হা ৰেইনীটো ভাল লাগে, কিন্তু বাট তেতিয়াতো গৰমো থাকে ন। ৰেইনী চিজনটো গৰম থাকে, হা।
মানে আ কেতিয়াবা মানে, এ ৱেডাৰ লাইক একদম বৰষুণো নিদিয়ে বা একদম মানে, হাৱা দি থাকে ধীৰে, ধীৰে লাহে-লাহে হাৱা দি থাকে। কে সেনেকুৱা ৱেডাৰটো ভাল লাগে বা আ ৰ'দো নাই ঠাণ্ডা মানে সেনেকুৱা ভাৱে বৰষুণো নিদিয়ে, কেতিয়াবা সেনেকুৱা দিয়ে ন, ভাল লাগে।
অহ'। হয় হয়। তোমালোকৰ ডিনাৰ কি আজি পিছে?
আজি আমাৰ ফিচ বনাইছিলে।
আচ্ছা।
ফিছ বনাইছিলে।
ফিছ আৰু কি?
ফিচ আৰু দালিয়ে, এই চিম্পল ইমান নবনাই গৰমত ভালো নালাগে ইমান খাব চাব একো।
হা, হা চি-চিম্পলে ভাল মইও চিম
চিম্পলে ভাল, উম।
উম।
তুমি ওলাই যোৱা নাই, আজি বাহিৰত।
হা ক'ত?
তুমি আজি বাহিৰত ওলাই যোৱা নাই নে ইভিনিং, গধূলি ক'তো? নাই। বাকী কলেজটো আকৌ ম'ডে পৰা ন। অ', অ' দিয়া, দিয়া, দিয়া উম দিয়া, উম, উম বাই। বাই উম, বাই উম।